হেল্ল'ও
হেলোও
হেল্ল'ও
অঁহ, কোৱা কি কৰি আছা?
অ' এনেই বহি আছো। তুমি?
এ আছো ৰ'বা তোমাৰে দোহো এইচ মানে ফটো চাই আছিলোঁ, ক'বাত ফুৰিব গৈছেলা নেকি? ফটো গৈছা দেখোন হোৱাটছআপত ফুৰাৰ।
অ' তোমাৰ মই এইঅ অসমৰ বাহিৰত ফুৰিব গৈছিলো আজি দুদিন মান আগত। তোমাৰ মই দেলহি গৈ আহিলো। দিলহিৰ লোক লগতে তেনেকে ৰাজস্থানো গৈ আহি
হয় নেকি? দেল্লীলৈ গৈছিলে নেকি?
হয়। দেল্লীলৈ গৈছিলো।
কাৰ লগত গৈছিলা পিছে? অকলে গৈছিল নে মা দেউতাৰ লগত গৈছিলা?
এনেই মই ল ল লগ বন্ধুৰসতে গৈছিলো তাত।
অঁ হয় নেকি? অ' পিছে কিবা কিমান দিন লাগ কিমান দিন কিহত গৈছিলা, ট্ৰেইনত গৈছিলা নে অ' গাড়ত গৈছিলা নে, এ এৰপ্লেনত মানে উৰা জাহাজত গৈছিলা?
যাওঁতে মই তোমাৰ উৰা জাহজত গৈছিলো। উৰাজাহাজত তোমাৰ টিকেট পৰিলে সাত হাজাৰ ট টকাৰ টিকেট পৰিলে ত' সেনেকে তোমাৰ গ'লো গৈ এ তাতে গৈ পেলাই মোৰ বাকী যিবোৰ ল লগৰ আছিলে বাহিৰৰ তেওঁলোকেও আহিলে সেনেকে আমি লগ হ'লো। ল'গ হৈ আমি তোমাৰ তাতে দেলহিত থকা তোমাৰ আ'হ মিনা বজাৰ এইবোৰ আমি উপভোগ কৰিলো। মিনা বজাৰৰ তোমাৰ তাতে মই কেট কেইটামান কাপোৰো কিনিলো আৰু কিছুমান নিজাৰ তোমাৰ এই থৰাহিপ আহ এতে বস্তু কিনিলো তোমাৰ বেগ চেগ এইবোৰ বস্তু কিনিলো। তাৰ পিছত আমি তোমাৰ তেনেকে গ'লো তোমাৰ হেৰি তাজমহল চাবলৈ গ'লো যিহেতু দেল্লহীৰ পৰা আধা ঘণ্টা ৰাস্তা তাজমহল। আগ্ৰালৈ গ'লো আমি তেনেকে তাজমহল চাবলৈ। এনেই ম গোটই মানে তোমাৰ হেৰিটো তেনে তেনেকেই খতম হ'ল আৰু হয়।
অ, হয় নেকি? পিছে তুমি ক'লা যে মিনা বজাৰ, সেই মিনা বাজাৰৰ পৰিৱেশটো ক'ব পাৰিবা নেকি কেনেকুৱা?
অ', মীনা বজাৰ তোমাৰ এই দেল্হিৰ তোমাৰ জ-জামা মছজিদৰ ওচৰতে আছে। তাতে তোমাৰ সকলো ধৰণৰ বস্তুবোৰ পোৱা যায়, তাতে তোমাৰ আহ বিভিন্ন ধৰণৰ তোমাৰ কাপোৰ কানি পা আদি কৰি তোমাৰ বিভিন্ন ধৰণৰ সা সামগ্ৰী পোৱা যায়। যিবোৰৰ তোমাৰ দাম দ-দামবোৰ নিশ্চয় মানে আমাৰ বাকী বজাৰত যি-যি-যিমান দাম তাতকে অলপ কম মানে। অলপ সস্তাতে পোৱা যায় বস্তুবোৰ ত' মানে তাতে তোমাৰ হেৰিটো ভাল হয়, কিনিবলৈ ভাল হয়।
অ', হয় দিয়া তাকে তুমিতো দিল্লী লৈ গৈছা?
হয়।
কোৱাচোন কি কোৱাচোন কি কৈছিলা?
অ', মই কৈছো যে তোমাৰ তাৰ পৰা আমি গ'লো তোমাৰ তাজমহল চাবলৈ গ'লো আহ, তা তাতো মোৰ প্ৰথম অনুভৱ মানে এটা বিস্ময়কৰ মানে অনুভৱ লাগিল তোমাৰ আহ, এটা আচৰিত লাগিল মানে মই যিহেতু তাজমহল পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰত এটা। ত' সেইটো চাই পেলাই আহ, তাত ত-তাৰ যোনটো মানে চোৱাৰ যোনটো অভিজ্ঞতা। ত সেইটো মানে মই তোমাৰ আহ, তোমাক কবলৈ বিচাৰিম আৰু। অ'। ত' তাতে তাতে গৈ পেলাই। আমি যিহেতু আমি আমি যিহেতু ছাত্ৰ-ছাত্ৰী হয়, তো আমি নিজৰ কলেজৰ আ-আইডি কাৰ্ডে দি আমি হেৰি কৰিলো আহ আই ডি কাৰ্ড দি আমি টিকেট কৰি পেলাই আমি সোমালো ভিতৰত ভিতৰত গ'লে তোমাৰ আহ ভিতৰত গ'লে তোমাৰ এনেই তোমাৰ জোতা-চেণ্ডেল এইবিলাক পিন্ধি সোমাব নিদিয়ে তাতে তোমাৰ নিজাকে তাতে সিহঁতৰ এটা ভৰিত তোমাৰ পলিথিন লগাব লাগে তাৰ পিছত সেনেকে যাব লাগে ভিতৰত এনে গোটেই তোমাৰ আহ, তাজমহলৰ এটা বিশেষত্বটো হ'ল মানে তোমাৰ বাহিৰত যিমানেই গৰম তোমাৰ তাজমলৰ ভিতৰত সেনে সিমানে ঠাণ্ডা। তোমাৰ ভিতৰত তাতে তোমাৰ আহ মিউজিয়াম এটা আছে য'ত তোমাৰ আহ য'ত তোমাৰ চাহজাহান আৰু মমতাজৰ কবৰ কবৰড আছে মানে দুটা কবৰ ত' আমি সেয়া উপভোগ কৰিলো। সেইয়া উপভোগ কৰি পেলাই তোমাৰ মানে মই সেয়ে ক'লো এটাত লক্ষ্য কৰিলো যে তাতে বাহিৰত যিমানে গৰম ভিতৰত সিমানে ঠাণ্ডা বস্তুটো, সেই উপভোগ কৰি আমি আগ্ৰা ফৰ্টলৈ গ'লো আগ্ৰা ফৰ্টত গৈ পেলাই তোমাৰ আহ তাতে আমি আহ, গোটেই আগ্ৰা ফৰ্ট চালো গোটেই মহলটো চালো ৰজা মহাৰাজাৰ ত' সেইয়াই আৰু আৰু মই তাতে তাজমহলৰ হয়, তাজমহলৰ পৰা আহোতে মই তোমাৰ এই এ এটা হয়, পুতলাও লৈ আনিলো তোমাৰ তাজমহলৰ এটা হেৰি টাইপৰ। সেইটো লৈ আহিলো আৰু। তাৰ পিছত আমি তাৰ পৰা আকৌ তোমাৰ গলো তোমাৰ ৰাজস্থানত গলো।
হয় নেকি? ত তাজমহলৰ যিটো দৃশ্য দৃশ্য চাগে এটা অ মানে তোমাৰ এটা মানে তুমি যেতিয়া দেখিছিলা মানে ফাৰ্ষ্ট টাইম, এটিয়াটো দৃশ্যটো মানে অতুলনীয় আছিল আৰু মানে তোমাৰ ভাষাৰে আৰু ক'ব নোৱাৰা আৰু সেই দৃশ্যটোৰ কথা।
হয় মোৰ মানে, মোৰ মানে এটা ইচ্ছা আছিলে যে তাজমহল, তাজমহল যিহেতু মই কিতাপত দেখি আহিছোঁ এতিয়ালৈকে। কিতাপত বাতি কিতাপত বা মই টেলিভিচনত দেখিবলৈ আহ পাই আহিছিলো সৰু পা। ত' মোৰ এটা ইচ্ছা আছিল যে, তাক ওচৰৰ খালী চ কু দি চোৱা, নিজৰ চকুদি চোৱা এটা ইচ্ছা আছিলে। মই মানে যোনটো অনুভৱ মানে পাইছো, সেইটো অনুভৱ মানে মই নিজৰ মুখেৰে মানে হেৰি কৰিব পৰা নাই মানে। মানে এটা এক উল্লেখযোগ্য অনুভৱ মানে। যিহেটো মানে মই অহ তোমাৰ মানে মই ধৰক ব্যখ্যা কৰিব পৰা নাই। আহ মানে দেখাৰ লগে লগে মানে হয়। দেখাৰ লগে লগে মানে আ এটা যে আচৰিত বস্তু সেইটো মানে ধৰিব পাৰি ইমান।
আচ্ছা। বাকী তাৰে দিল্লীৰ মানুহবোৰ কেনেকুৱা মানে কেনেকুৱা পাইছে মানুহবোৰ তাৰে মানে ভাষা বতৰা ধৰিল ধৰি লোৱা তোমাৰ আহ ব্যৱহাৰ আহ আচাৰ সেনেকুৱা মানে কেনেকুৱে সহায় কৰে নকৰে?
অ এনেই ঠিকেই আছে দেল্হীৰ দেল্হীৰ মানুহবোৰ। তোমাৰ সেইটো অ আচাৰ ব্যৱহাৰ, আহ ভ্ৰমণকাৰীৰ প্ৰতি ভালেই তেওঁলোকে সহ সহায় কৰে। সহায় কৰে তেওঁলোকে দেখাই, আহ কোনফালে কেতিয়াবা কোনোবাই যদি পৰ্যটকে নাজানে ৰাস্তা ঘাট, ক'ত কি যাব লাগে তেওঁলোকক সুধিলে তেওঁলোকে নিচয় সহায় কৰি দিয়ে। বাকী তাৰ মই তোমাৰ গলো হয়। আকৌ তাৰ পৰা মই গ'লো তোমাৰ ৰাজস্থানত গলোগে। ৰাজস্থানৰ তোমাৰ মই জয়পুৰ চালো। তোমাৰ উদয়পুৰ চালো আৰু জেচলমাৰী চালো।
হয় নেকি, বাকী দিল্লীৰ বতৰটো কেনেকুৱা আছিল? ছিলো। গৰম আছিল নেকি বেছি বাহিৰত যিটো কলা যে তাত ভিতৰত ঠাণ্ডা বাহিৰত বহুত গৰম আছিলে নেকি?
হয় দেল্হীত, অ দেল্হীত যিহেতু যিহেতু মই মে মাহত গৈছিলো। ত দেল্হীৰ বতৰতো বহুত গৰম দেল্হীত। বহুত গৰম। আহ তোমাৰ খালি বস্তুতটো বাহিৰত যিমান গৰম, তাজমহলৰ ভিতৰত সিমানেই ঠাণ্ডা।
ঠিকেইে দিয়া। আৰু তুমি ক'লা যে ৰাজস্থান গৈছা, ত ৰাজ স্হানত কি মানে বিশেষ কি কি চালা?
ৰাজস্থানত মই তোমাৰ গ'লো জেচলমোৰত গলো প্ৰথম জয়পুৰত গ'লো তোমাৰ জয় পুৰত গৈ পেলাই তাতে মই নাহৰগড় ফৰ্ট চালো, এই নাহৰগডৰ ফৰ্ট চালো, তাৰপছতে তোমাৰ আজমেৰ ফৰ্ট চালো। হাবা মেহেল বুলি যোনটো কয়, সেইটো চালো আৰু ত তোমাৰ চীজমল, চী চী চীজ মহল বুলি এটা কয় তোমাৰ সেইটো চিচাৰে গ, গঠন কৰা হৈছে গোটেই মহলটো। তাৰে মই সৌন্দৰ্য উপভোগ কৰিলো। আৰু তাৰে যিখিনি সংস্কৃতি সেইখিনি দেখিলো তাৰে তোমাৰ খাদ্য তাৰে তোমাৰ খাদ্য দ্য খালো যোনটো তেওঁলোকৰ বিখ্যাত খাদ্য ডাল, বাতি আৰু চৰঙা বুলি কয়। সেয়া আৰু মই আহ সোৱাদ ললো। তাৰ পিছত মই তোমাৰ গলো চেচলমাৰ গলো। তাত মই তোমাৰ থাৰ মৰুভূমি আহ, থাৰ মৰুভূমি এই থাৰ মোৰভূমিৰ লগতে তোমাৰ মই আহ বৰ্ডাৰ ফিল্মত যোনটো দেখাইছিলে, আমাৰ বৰ্ডাৰ যিহেতু এখন ফিল হেৰি আছে। চলচ্চিত্ৰ আছে, তাত যোনটো দেখাইছিলে তেনত মাতা মন্দিৰ মই সেয়াও উপভোগ কৰিলো।
হয়, নেকি। মানে তুমি মানে উপভোগ কৰাতটো বহুতেই কৰিছা আৰু এইবিলাক কলা যে ৰাণৰ উদয়। জয়ছেলমাৰ গলা এইবিলাকৰ পৰিৱেশটো চাগে খুবেই ভাল আৰু তোমাৰ খাদ্য যিটো আছে। খাদ্যতো চাগে বহুতেই আজ মানে উপভোগ কৰিছা। তাকে নেকি তোমাক
অ, কোৱা।
মানে তুমি এই দিল্লীলৈ আৰু যে, ৰাজস্থানলৈ গ'লা তুমি ইয়াৰ মানে পাৰ্থক্য কি দিলা দিল্লীৰ ৰাজপুতৰ মাজত ক'ব পাৰিব নেকি মানে সংখ্যক ৰূপে মানে অলপমান কথাটো ক'ব পাৰিবা নেকি।
মই ক, ক'ব খুজো যে ৰাজস্থান চহৰখন গোটেইখন হৈছে কি তোমাৰ তাতে প্ৰাকৃতিক সৌন্দৰ্য বেছি উপভোগ কৰিব পৰা যায়। আহ, আমি যদি দিল্লীৰ লগত আহ তুলনা কৰিব যাওঁ, দিল্লীত অ, দিল্লী চাব লগা বস্তু অলপ ৰাজ অলপ কম হয়, তুমি যদি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব মন যায় বা তোমাৰ পুৰণি সভ্যতাৰ যিবিলাক মহল আছিলে, ৰজা মহাৰজাৰ মহল আছিলে, এইবোৰ যদি তোমাৰ উপভোগ কৰিব মানে যে, তুমি ৰাজস্থানলৈ যাব পাৰা আৰু যদি দি তোমাৰ আহ এ দিল্লী দিল্লী হৈছে, তোমাৰ এখন আধুনিক চহৰ আৰু তোমাৰ আধুনিক চহৰ তাতে তুমি আহ, তাতে তুমি অ, পুৰণা দিল্লীত তোমাৰ যিবোৰ তোমাৰ এইবিলাক আহ বজাৰ আছে, এইবোৰত বা তুমি অলপ শিকিব পাৰা আৰু মানে অলপ বস্তু, বস্তু সস্তাত পাই। তাতে কিনিব পাৰা আৰু দিল্লীত। তেনেকে চাব লগা বস্তু নাই যদি তুমি ৰাজস্থানৰ লগত, তুলনা কৰা
অ, হয়, হয় আৰু বাকী তুমি এই দিল্লী আৰু যি ৰাজস্থান গ'লা। এই দিল্লী আৰু ৰাজস্থানৰ যিটো বতৰ সেইটো বেলেগ হ'ব। আৰু তুমি এটা আৰু এই যি কিমান আৰু এই যি দিল্লী আৰু ৰাজপুত গ'লা তোমাৰ এনে কিমান মান টকা টকা গ'ল আৰু অহা যোৱা কৰোঁতে আৰু আৰু এটা কথা কোৱা যে একেলগে কোৱা যে মোক অ দিল্লী ভাল পালে নে, তুমি সকলোকে ৰাস্তাত কোনটো মানে কোনটো তোমাৰ ভাল লাগে আৰু যাই চবত কে থাকিবলে বিশেষ কোনটো ঠাই ভাল বোলা ৰাজস্থান না দিল্লী।
মোৰ তোমাৰ টকা ক্ষেত্ৰত গ'ল মোৰ সত চৈধ্য হাজাৰ টকা গল গে চৈধ্য হাজাৰ পৰা পোন্ধৰ হাজাৰ মান টকা গলগে। আৰু তাৰপৰি মই যদি কবলৈ যাওঁ মোৰ ৰাজস্থানখন বিশেষকে ভাল লাগিল। কাৰণ তাৰে মানুহৰ ব্যৱহাৰ পাতি মই কথা যদি ক'ব যাওঁ দিল্লীৰ মানুহতকে তাৰ মানুহৰ ব্যৱহাৰৰ পাতি বেছি ভাল। বহুত সহায় কৰে তেওঁলোকে মানে বহুত ত পৰ্যটকৰ প্ৰতি মানে তেওঁলোক মানে এটা সহানুভূতি থাকে মানে টো সহায় সহযোগিতা কৰে তেওঁলোকে আৰু মই কই যে ক'ব যাওঁ মানে যে ৰাজস্থান যিহেতু হেৰি হেচ ওচৰত এইটো জয়পুৰ যেনেকে পিংক চহৰ গোলাবী চহৰ বুলি কোৱা হয়। এইবোৰ মানে তাতে চাব লগীয়া বস্তু বেছি আছে তো মোৰ মানে অনুভৱটো মানে কবলৈ গ'লে মানে ৰাজস্থানত মোৰ বেছি ভাল লাগিলে দেহলিত দেহলীতকে
অ অ তোমাৰ কথা শুনি এতিয়া মোৰো ৰাজস্থা ৰাজস্থান যাবলে মন কৰি দিলে দিয়া আজি হ'ব দিয়া নহ'লে। পিছলৈ আৰু এনেকে কথা পাতিম মানে তুমি মোক এনেকে তোমাৰ যিটো অনুভৱ সেইবিলাক কৈ থাকিবা এনেকোৱা ক'ত ক'ত ফুৰিব গৈছিলা তেতিয়া মই যাব পাৰিম মোৰ নতুন নতুন কথাই শিকিব পাৰিম যোৱাৰ আগতে দিয়া হ'ব দিয়া আজি
নিশ নিশ্চয় নিশ্চয় ধন্যবাদ
তহঁত মই ন খেলনা হৈ যাব